বিলাক যেতিয়া ভগাই দিব তাৰমানে সেনেকে কৰিব লাগিব, এ, তুমি মানে কিমান দিন কৰা এতিয়া অ' তুমি কোৱাচোন বোলে কেতিয়া যাবা তুমি হেৰিলে ফুৰিবলে?
মই, মই মানে তোমাৰ মৰিগাঁও যাম মানে তোমাৰ মই ভাবিছিলোঁ এইকেইদিনতে যোৱা কথা, তুমি এতিয়া যি ক'লা যে এসপ্তাহ হয় এতিয়া তুম ভাবিছো যাবই নাই, তাৰ মানে মই যদি তোমাৰ যদি হেৰিজ তেজ মানে যদি যাওঁ ন' মই তোমাৰ না, তোমাৰ অ শনিবাৰৰ মানেহে যাব পাৰিম তেনেহলে ন', শনিবাৰ গ'লে মই মানে কাপোৰ কিজোৰ মই মানে চিলাবলৈ দিব লাগিব, চিলাবলৈ দি পেলাই মই তোমাৰ কি কৰিব লাগিব আকৌ যাব লাগিব। মামা হতৰ ঘৰত গৈ ইস্কুটীখন মানে মই লৈ গুচি আহিম, তেতিয়া মই‌ মানে স্কুটীখন এয়াত চলাই ফুৰিম আৰু।
অ, অ, মানে হেৰি নেকি তোমাৰ মানে, কাপোৰ তাতে অৰ্ডাৰ দিবা ইয়াত নিদিয়া।
নহয়, ইয়াত মানে সেই কাপোৰতটো পোৱা নাযায় মানে, তাৰ, তাৰ তাত আছে মানে, এইটো, এইটো মানে তোমাৰ কেনেকুৱা ইউনিফৰ্ম মইয়ো দেখা নাই, তুমি অকনমান চাই দিবাচোন, যদি পাৰা।
আচ্ছা, আচ্ছা, বাৰু ঠিকে বাৰু, চাই দিম পাবা, দিয়া কিয় নাপাবা, গম পাইছা। মই পাইছো নহয়, এইবিল ল'ৰাঢ-ছোৱালীবিলাক
হয়, টি, চাৰ্টটো, লাগে মানে, টিচাৰ্ট।
টিচাৰ্ট লাগে নেকি, হয় তুমি মোক সুধি পেলাই কবাচোন, কেনেকুৱা, কেনেকুৱা লাগে।
বাৰু ঠিক আছে দিয়া, তুমি মোক অকমান চাই দিবা হা,
অ, বাৰু মই তুমি, সুধিবা।
আজিকালি কথা, আজিকালি মানে আজিকালি কথা বতৰাই নোকোৱা, মানে ইমান
অ, এই তুমি ব্যস্ত, মইয়ো ব্যস্ত মানে, নিজৰ নিজৰ কামত ব্যস্ত হৈছে চ'ব বিলাকৰ এই কাৰণে।
হয়, হয়। তেওঁ অলপ সময়, চময় ওলাই পেলাই অকমান কথা-চথা পাতিব লাগে।
সময় মানে, মোৰ সময় নাই এয়া তুমি, তুমিও তোমাৰ সময় থাকিলেও, মোৰ মানে সময় নাই, মোৰ বহুত, বহুত, কাম আছে আজি
হয়, হয়।
কাইলৈ যদি লগ পাওঁ, কাইলৈ মই দেখুৱাই দিম দিয়া, মানে তুমি সুধিবা তাক কাৰাব যদি, কন্টেকঢ নাম্বাৰ আছে, হয়। সুধি পেলাই মোক কবা, বাকী এতিয়া গৰু বান্ধিল নে নাই?
গৰু মই বান্ধিলো, বান্ধি পেলাই ইয়াত ধ-ধূপ ধুনা চাকি- তাকি জ্বলাই লৈ এতিয়া মানেকমান ফেনৰ তলত পঢ়িছো, গৰম লাগে দিয়াচোন হয়, নহয় কোৱাচোন ইমান গৰম পৰিছে। গা, মই এই অলপ আগত গা, ধুইছো এতিয়া গা, নুধো আৰু মানে জ্বৰ, জ্বৰ লাগি আছে আকৌ জ্বৰ, চৰ হৈ যায় বুলি।
অ, নাই, নাই, ঠিকে আছে বাৰু নালাগে ধুবলৈ, মই মানে সেই গা-ধু গৈ মানে। মই গা, ধু্ গৈ মানে, তিনিবাৰ ধোৱা হ'ব আজি।
হয়। ইমান নুধুবা, ইমান ধোৱাও ভাল নহয়।
শুৱালৈ, শুৱালৈ তোমাৰ চব কাপোৰ-কানি, ভিজি কৰি শেষ হৈ যায় মানে কাৰণে মই আকৌ খোৱাৰ আগত, মানে আকৌ টোপনি যোৱাৰ আগত মানে ৰাতি বিচনা লোৱাৰ আগত, মই মানে চ'ব কপোৰ কানি আকৌ, গাটো মচি দিওঁ গা পানী দি গাটো ধুনীয়াকে মচি তাৰপিছত কাপোৰ কানি আকৌ সলাই দিওঁ সলাই তাৰপাছত পাউডাৰ- চাউডাৰ তাৰ পিছত শু নহ'লে মানে বৰ বেয়া গোন্ধাই দিয়াচোন, মই মানে বৰ বেয়া পাওঁ, মানে এনেকে গোন্ধ আহিলে যে
হয়, আকৌ মুখত আকৌ ভেচলিন নে কি কয় যে, সেইটো সানিব আছেি তোমাৰ চাগে?
তোমা অ, সেইটো মানে মই কবালৈ যোৱা আগত খানো, মানে উঠটো তেতিয়া ভাল হৈ থাকে, ঘৰত থাকিলে মই ইমান বিলাকত।
হয়, হয়।
ক'বালে যোৱা আগত যদি মানে মই লিপষ্টিক কিবা- কিবি নাখানো ন, সেইকাৰণে কবালে যোৱা আগত মানে লিপ মানে, হেৰিতৰ উটটো যদি ভাল হৈ থাকে, মানে উম, ম হৈ থাকে, তেতিয়া ভাল হয়, এতিয়া দিয়া চোন।
হয়, বাকী মানে, এতিয়াতোন, হয়। এতিয়াতো গৰম বন্ধ দিছে, মানে তুমি আহ, কি কৰা ৰাতি ঘৰত কি কয় এতিয়া পঢ়াতটো ইমান মান ইমান নাই, এতিয়া ৰাতি কি কৰি থাকা বাৰু? খোৱা আগত
মই ৰাতি ৰাতি পঢ়, পঢ়ি থাকো বাৰু, এতিয়া কাম কাম আছে। লিখা মেলা কাম কৰি কৰি থাকোঁ।
হয়।
অ' মই এতিয়া যে এইবিলাক কিবা কিবি যে এপ্লাই কৰিব লাগিব যে এইবিলাক আজিকালি যে ওলাইছে চতুৰ্থ বৰ্গ, তৃতীয় বৰ্গ এই কিবা কিবি সেয়াও কৰোঁ আকৌ ৰাত তি মানে এই অশান্তি লাগে ন' ইনে এইবিলাক কৰি থাকিব তাৰপিছত মানে আ, মানে ট্ৰেডিং কৰোঁ মই, সেইবিলাক কৰোঁ কৰাৰ পিছত মানে অলপ চিনেমা টিনেমাও চাওঁ সেনেকে মানে ৰাতি দেৰি হয় আৰু মোৰ।
ঠিকে আছে ভাল ভাল। তাৰপিছত মই তোমাৰ এনেকেই তোমাৰ এ, মই তোমাৰ কি ক'ম আৰু। ক'লে এতিয়া মানে ঢেৰ কথা ওলাব, মই অ'ত যাওঁ ত'ত যাওঁ। ঘূৰি ফুৰোঁ, ভাত খাওঁ, সময়ত ভাত খাওঁ তাৰপিছত আৰু শুই থাকোঁ আৰু। মোবাইলত কিবা অলপ চাওঁ, চাই লৈ শুই যাওঁ, এইটোৱে আৰু এতিয়া বৰ্তমান মোৰ এ, কিন্তু তোমাৰ মহাবিদ্যালয় খোলাৰ পৰা মোৰ বাৰু মানে অৱস্থাটো অলপ বেয়া হ'ব কাৰণ তোমাৰ মানে দুইফালৰ পৰা মানে বহুত প্ৰেছাৰ পৰিব ন' কোনফালে এতিয়া কি কৰোঁ। অলপ তুমি অলপ চকু কাণ দি পেলাই অলপ চাই কৰি দিলে ভাল লাগিব।
হয় হয়, তুমি এইটো কৰি ল'বা, নিজে যদি এইটো সুবিধা যদি নাথাকে আৰু তুমি যদি নিজে এইটো মানে এটা কেপাচিটি বুলি যে কয়, কেপাচিটি যদি তোমাৰ নাথাকে তেন্ত হলে কেনেক চলিব তুমি কোৱাচোন, তুমি নিজে অলপ কৰি ল'বা আৰু তোমাক সদায় কোনেও সহায় কৰি নিদিয়ে নহয়। তুমি নিজ চলিব লাগিব, চব বস্তু নিজে কৰিব লাগিব।
মানে কিবাখিনি কিবা
অ' মই কৈ, মই কৈ দিম দিয়া, মানে মই যদি কওঁ বোলে লগ পাওঁ, মানে কিবা কিবি যদি ঘৰৰ পৰা মানে অলপ কলেজৰ পৰা যদি মোক কিবা কিবি মানে নোটছ দিয়ে নোটছবিলাক দিলে মই দি দিম দিয়া তোমাক মানে কৈ দিম বোলে এইখিনি এইখিনি পঢ়িবি বা পৰীক্ষাত আহিব।
ঠিক আছে, সেইটো বাৰু মোক সহায় কৰিবা বুলি মই জানো বাৰু।
অ'।
বাকী কোৱা গৰম বন্ধ দিছে ক'ত যাবা ফুৰিবলৈ?
অ' গৰম বন্ধত মানে ফুৰিবলৈ তেনেকে ক'তো নাযাও মানে, বাৰ যেতিয়া কেঁচুৱা হ'ব তেতিয়া মানে মোক মই তাতেই একেবাৰে যাম মানে, খবৰ ল'বলৈ আৰু, চাবলৈ একেবাৰে যাম মানে। এতিয়া মানে এনেই ক'ত এনেই ক'তো নাযাও। অ' এইটো মাহতে হয় নে যেতিয়াই হয়, যেতিয়া মানে হ'লেই যাম আৰু হ'লে মানে অ' হস্পিতালৰ পৰা নিয়া ঘৰত নিয়াৰ পিছত যাম আৰু মানে। তেতিয়া অ' নহ'লে কৰিব নোৱাৰিম ন'।
হয়।
মানে আমাৰ এঘাৰ দিনলৈ মানে লাৰিব কৰিব নোৱাৰা এটা মানে নিয়ম আছে যে।
হয় হয়, বেলেগ মানুহে চবেই জায়িব নোৱাৰে নেকি?
চবে লাৰিব নোৱাৰে মানে মাকৰ মাক মানে এনেইটো এঘা পাঁচ দিন নে এসপ্তাহলৈ, অ'। তেনেকৈ কিবা তে তেনেকাই কিবা এটা নিচিনা মানে এঘাৰ দিনৰত কিবা পাতে। নাই নাই নখোৱালৈকে মানে কোনো লাগিব নোৱাৰে।
হয় নিশ্চয়।
মানে লাৰিলে গা পা ধুই দিয়ে।
হয়।
তাৰপিছত নাৰী-চাৰি সৰাপিচত মানে চোৱাটো খেদি দিয় ন মানে কাপোৰ কানি ধুই কৰি মোৰ গছ ঘৰ-চৰ মুচি কিবা শান্তি পানী কিবা কিবি খায়, তাৰিছত এঘাৰ দিনৰ দিনাখন মানে পুথি-চুথি পঢ়াই পঢ়াই কৰি মা পৰখাত কিবাকিবি দিয়াৰ পিছত মানে তেতিয়া মানে পোৱালিটো চবৰে চব মানুহে লাৰি পক কৰিব পাৰে আৰু, এনেই মানে মাকে লাৰি থাকে ত মানে যোনে লাৰে মাক বাপেকে লৰিলে বাপেকে লাৰিলেও মানে ধই পেলাই আৰু।
অ।
উম এ কিছুমানৰ বাৰু নামানে বাৰু এইবিলাক। এখন নিয়ম মানে এ ইমান ইমান মানি মানি নাথাকে আৰু এঘাৰ দিনৰ এখন কাপোৰ কানি ধুই গৈ ধুনীয়াকে পুঠি-চুঠি পঢ়ায় ইমান মানি থাকিব নোৱাৰে কিছুমান কিছুমান অসুবিধা হয় জাগাবিলাক ঠেক থাকে
হয়। বাকী মই মানে এইবাৰ অহা কালি বা এই সপ্তাহৰ ভিতৰতে মানে আমাৰ তুমি তাৰ যি ক'লা হয়ে এতিয়া এই সপ্তাহ মই তই কতো যাব নোৱাৰিম তাৰ অহা সপ্তাহত মই চাগে এবাৰ শ্বিলং যোৱা মানে এটা মানে হেৰি এটা বনাইছে আৰু
হয় কোনে বনাইছে?
মানে আমাৰ উম লগৰ খিনিয়ে
অ।
এক টা মানে
তেওঁলোকে কৈছে গাড়ীতে যাম বুলি কৈছে মানে তোমাৰ এ বাছতে যামগৈ আৰু গোটেই খিনি মানে তোমাৰ আছে মোৰ তোমাৰ ল'ৰা ছোৱালী মিলাই আহ তোমাৰ বাৰ-তেৰ জন মান হ'ব।
অ দিয়া ভালকে যাবা গৰম বন্ধ লৈ লোৱা। তাৰপিছত আৰু তোমাৰ কলেজ পঢ়াৰ পিছত আৰু শেষ হ'ব তোমাৰ অৱস্থা বেয়া হ'ব।
হয়। সকলোৱেৰে মানে খৰচা পাতি চব নিজৰ নিজৰ আৰু কোনে কি খাই খালি মানে একেলগে মানে যোৱা হ'ব আৰু একেলগে মানে থকা হ'ব আৰু।
উম উম।
বাকী তোমাৰ মানে যেতিয়া খোৱা-বোৱা খিনি চব নিজৰ, তুমি যদি মাংস ভাত খোৱা তুমি খাব পাৰিবা। কিবা চোৱা টিকেট চিকেট চব নিজৰ, তাৰ পিছত তোমাৰ আকৌ গাড়ী ভাড়া নিজৰ, তোমাৰ চব মানে নিজৰে আৰু ক'ব গ'লে খালী মানে থাকা আৰু একেলগে যাম সেইটোৱে আৰু ফুৰ্তি আউ। নাই ঘৰত ঘৰত এতিয়া মাহঁতৰ সময় নাই মাৰ বেমাৰ, দেউতা বেমাৰ,
উম উম না আজিকালি বেমাৰতো লগতে হয় দিয়া বুজিছা, মানে বয়সৰ যদি বয়স কমো হৈ থাকে, ত্ৰিশ-চল্লিশ বছৰ পিছৰ পৰা মানে তুমি মানে বেমাৰৰ পৰা অৱস্থা নাইকিয়া হয়।
হয়। মাহঁতৰ ইমান বয়স মানে হৈছে বাৰু এই এতিয়া বিষ
এ হোৱা নাই দিয়াচোন ক'বলৈ গ'লে আগৰ দিনা মানুহটো এশ বছৰলৈকে যি থাকে দিয়াচোন এতিয়াতো নাথাকেই।
নাথাকে এতিয়া তোমাৰ মানে ক'ব গ'লে হাইচ তোমাৰ অ ষাঠী বা
পঞ্চাশৰ পৰা পঞ্চাশৰ পা মানে টানিবলৈ অলপ দিগদাৰে হয়।
হয় হয় পঞ্চাশৰ পা হয় হয়।
হয়, হয় পঞ্চাশৰ পৰা মানে আজিকালি যিমান বিলাক মানুহ দেখিব পঞ্চাশৰ মানুহবিলাক নাযায়।
এতিয়া এতিয়া মানে আমাৰ খুৰাৰ মানে এতিয়া মানে অৱস্থাটোমান ঠিক। নহয় বুজিছা, গাড়ী চলাই পেলাই যেনে তেনে চলে আৰু। এতিয়া তোমাৰ ডায়বেটিছ তোমাৰ কিবা মানে খুৰা এটা মানে বহুত মানে এইকেইদিন
হয়, খুৰা যদি ডায়েবেটিছ তুমি কথা এটা শুনাচোন, পুৰা খুৰা যদি ডায়েবেটিছ আছে। তুমি যদি টুকুৰা যদি কফটো নাই ইমান ন কফ আছে যে নেকি কফ। কফ যদি নাই তুমি এটা কাম কৰিব দিবা। সদায় যে সদায় ছজনাৰ পাতটো যে
হয়।
হয় সজনাৰ পাতটো ধুনীয়াকে তুমি সেনেকে বইল কৰি ধুনীয়াকে ধুই পখালি ৰাতিপুৱা শুদা পেটতে পানী এগিলাচ খাব দিবা ধুই পখালি মানে বস্তুটো বইল কৰি আৰু বইল কৰি ধুনীয়াকে অ', চজনা পাত হলেই হ'ল আৰু মানে কুমলীয়া পাতৰ লগত কথা নাই মানে এনেকে সদায় যদি খাই লগে লগে কমি যায় বুলি কয় মানে মাও হৈছিল মা মাও কেনেকুৱা কমি গৈছে।
তোমালোকক কোন তোমালোকক কোনে কলে মানে।
মই মানে এনেকে মোবাইলতো বহুত পাইছিলোঁ মানে মাও চাই থাকে বহুত মানুহে পাইছিলে। তাৰপিছতে মানে আৰু মানে বহুত মানুহে কৈছিলেও দেই মানে বহুত এনেকে চজনা পাত খাব লাগে বুলি। আৰু মাও মানে এনেকে ইউটিউবত মানে চাই থাকোতে চাই থাকোঁতে পাই আছিল মানে বহুত আৰু মইও পাইছোঁ। মানে চুলি সলে সৰিলে কিবা কৰিলে মানে এইটো বহুত চজনা চজিনাত মানে বহুত কেলচিয়াম কিবা কিবি থাকে ন বহুত ভাল মানে আইৰন কেলচিয়াম বহুত থাকে।
হয়।
সেইকাৰণে মানে সদায় খাব দিবা তুমি মানে কমি যায়। বিশেষকেতো পাতটো খাব পাৰিলে ভাল বাৰু। কিন্তু পাততো নালাগে বাৰু ৰাতিপুৱা ইমান খোলা পেটতে শাক সোপা খাব নোৱাৰি ন ত শাকতে পৰে। সেইকাৰণে মানে তুমি পানীটো যদি খাই খোৱা পানীটোতো সেউজীয়া পানী ওলাব বইল কৰোতে, কৰোতে।
হয়, হয়।
অ', তুমি সদায় এনেকে কবা। তুমি মানে কমি যায় লগে লগে অ ধুপ, ধুব লাগিব ন তুমি ধোৱা আগত খা খোৱা আগত ভালকে বস্তু বিলাক ধুই লব লাগিব চাফা কৰি ল'ব লাগিব সেইকাৰণে মানে তুমি অলপ মানে ক'বাচোন। যদি পাৰে যদি কফটো আছে কিন্তু সদায় ৰাতিপুৱা খাব নিদিবা দেই কফ থাকিলে মানে বৰ বেয়া।
হয়, হয় নিদো হয়।
চজনাতো মানে বহুত ঠাণ্ডা হয়, তুমি নিজে পাই চাই চাগে বিজৰ নিচিনা থাকে ন বস্তুটো।